হয়, নমো নমো নাৰায়ণ, প্ৰসন্ন হৰিক হৰি। কৰিও ক মায়াৰ নিজান, আপোনাৰ মহি হিমা আপুনি বেকট কৰি, জীৱক কৰা পৰিতান। হৈছে। বাকী আমাৰ ভক্তিপূৰ্ণ সেৱা গ্ৰহণ কৰিব জয় জয়তে।
হয় হয়, হয় হয়। কৃষ্ণ
বাত, কৃষ্ণ কৃষ্ণ। বাট বাকী সৰ্বগুণাকৰ।
যা কেৰি নাহিক ৰূপাণ।
তোহাৰী চৰণ ৰেণু শতকুতি।
পাৰেকো কৰহো প্ৰনাম।
হৈছে কৃষ্ণ। আমি মানে এতিয়া আপোনাৰ, যি ধাৰ্মিকতাৰ ভাৱ মনোভাৱ আমাৰ হৃদয়ত গঢ়ি উঠিছে। এই ধাৰ্মিকতাৰ বিষয়ে আমি আপোনাৰ ওপৰ লগত মানে কিছু,
কওঁক? হেল্ল, হেল্ল, হেল্ল, হেল্ল, হেল্লৌ'
হয় কওক? শুনি আছোঁ। অঁ শুনি আছোঁ কওক?
হয় হয়। আমি মানে এই ভক্তিপূৰ্ণ এই মনোভাৱখিনি আপোনাৰ লগত কিছু ব্যক্ত কৰিব বিচাৰোঁ। আৰু আপোনাৰ পৰাও মানে আমি কিছুমান উপদেশ ল'ব বিচাৰোঁ। হয় শুনিছেনে? হেল্লৌ' হেল্লৌ' হয় শুনা পাইছে?
হেল্লৌ' অঁ শুনি আছোঁ।
হয় শুনা পাইছে? হয় হয়। মোৰ মানে অকমান শুনা পোৱাত অসুবিধাৰ সৃষ্টি হৈছে। হয় এতিয়া শুনিছে নহয়? হেল্লৌ' হেল্লৌ' হয় শুনিছে? ৰাম, ৰাম, হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'! হয়, এতিয়া শুনিছোঁ শুনা পাইছে?
পাইছোঁ, পাইছোঁ।
হয়, মানে আমি এতিয়া কিছুমান এইবিলাক মানে থাকেই আৰু বাটৰ কাঁইত এইবিলাক এনে বিচ্ছিন্ন হোৱা বস্তুটো।
হয়, হয়।
হয়, হয় আমি মানে
আপুনি এতিয়া মোৰ পৰা কেনেধৰণৰ জ্ঞান ল'ম বুলি ভাবিছে ভক্তিপূৰ্ণ।
কিছুমান আপোনাৰ পৰা ধাৰ্মিকতাৰ জ্ঞান ল'ম বুলি বিচাৰোঁ। ল'ব বিচাৰোঁ হয়। আমি যদি আজি বৰ্তমান আমি এতিয়া কলি যুগত আছোঁ, আমি যদি আজিৰ পৰা চাৰি, পাঁচটা হয়, টোটেল যোগহে চাৰিটা আছে আমি যদি দু যোগ আগলৈ গুছি যাওঁ, আমি কি যুগটো পাম? হয়তো ত্ৰেতা নহ'লে দ্বাপৰ যুগ কিবা এটা পাম।
দ্বাপৰ যুগ বা ত্ৰেতা যুগ অ', তেনেকুৱা কিবা এটা পাম।
দ্বাপৰ যুগতে এতিয়া যদি চাওঁ দ্বাপৰ যুগত সেই ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈ ছিল বুলি আমি শুনা পাওঁ।
হয়, হয়।
আপুনি মানে এই সন্দৰ্ভত কি ক'ব সেইখিনি কথা কিমান সত্য বা কিমান বাস্ত বিকতাপূৰ্ণ বৰ্তমান সময়
হয়, হয়।
আমি চাওঁ তাত পাওঁনে দেখা পাওঁনে নেপাওঁ এইকথা আমি মানুহে এতিয়া মানিছ চলিব লাগেনে নেলাগে আপোনাৰ বিচাৰ বিবেচনাখিনি এই সম্পৰ্কে অকমান জনাব।
মোৰ মতেতো এইটো সম্পূৰ্ণভাৱে সত্য, কাৰণ আমাৰ ভাগৱত গীতা, ৰত্নাৱলী এইবোৰত আমাৰ লিখা পোৱা যায় আৰু লগতে তাৰ বহুতো চিনো আমি দেখিবলে পোৱা যায়। মানে ভাগৱতত উল্লেখ থকা এতিয়া মথুৰা মথুৰাই হওঁক বা লংকাই হওঁক বা এনেকে বহুতো ঠাই আমি দেখিবলৈ পোৱাই যাওঁ ভগৱান শ্ৰীকৃষ্ণৰ লগত জড়িত। আৰু লগতে গংগা, যমুনা এনেকে বহুতো ঠাই দেখিবলৈ পোৱা যায়। হেল্ল'!
বহুতো নদ নদী।
হয়, বহুতো নদ নদীৰ লগতে ভগৱানৰ স্মৃতি থকা বহুতো ঠাই আমি এতিয়াও দেখ দেখিবলৈ পোৱা যায়, আৰু তাত এতিয়াও বহুত ত' ভগৱানৰ বস্তুৱেই আছে বুলি অনুমান কৰিব পৰা গৈছে।
হয়। হয়, মই মানে এই সন্দৰ্ভত আপোনাক কিছু কথা জনাব বিচাৰোঁ মই আপোনাক প্ৰথমতেই জনাই দিওঁ যে, মই কোনো নাস্তিক ব্যক্তি নহয়। মোৰ সম্পূৰ্ণৰূপে ভগৱানৰ ওপৰত আস্থা আছে মই বিশ্বাস কৰোঁ।
আছে, আছে হয়।
পিও মানে আমি কিছ
হয়।
আগহ সমূহো বৰ্তমান সময়ত বিভিন্ন ধৰণৰ দাৰ্শনিক সকলে মানে বিভিন্ন কথা ওলাই যে এই মহাকাব্যসমূহ কিছুমান কাল্পনিক ঘটনাৰ ওপৰত নিৰ্ধাৰিত বুলি তেওঁলোকে কয় তেওঁলোকে কয় যে এই মহাকাব্যসমূহ লিখাৰ পিছত তেওঁলোকে সেই ঠাইবোৰৰ নাম ঠাইবোৰৰ নাম তেনেদৰে দিছিল। মহাকাব্যত লিখাৰ পিছত হে মথুৰা বুলি কোৱা জাগা ঠাইখনৰ নামটো মথুৰা দিছিল। এনেকুৱা এনেকুৱা বিভিন্ন দাৰ্শনিকে আপুনিতো জানেই বিভিন্ন কথা কয়। আপুনিও ময়ও যিহেতু এজন-এজন দাৰ্শনিক আমি। দৰ্শনৰ ওপৰত অধ্যয়ন কৰো সেয়েহে আমি মানে আপোনাৰ মতামতটো কি এই বিষয়ত?
এতিয়া ক'বলৈ গ'লে সেইখিনি সম্পূৰ্ণ মিছা কথা লোকে কোৱাৰ কিন্তু এতিয়া চাবলৈ গ'লে আমাৰ ৰামায়ণখন ৰামায়ণখনতো ভগৱান ৰাম জন্ম হোৱাৰ আগতেই বাল্মিকীয়ে লিখা হৈছিল আমি জনামতে তেতিয়া সেইটো কিমান দূৰ সত্য আমি সত্যই সেইটো প্ৰায়ে সত্য কাৰণ ভগৱান ৰাম জন্ম হোৱাৰ আগতে কোনো এখন কিতাপ তেওঁৰ ওপৰত এখন লিখা লিখি উলিয়াইছিল এজন গুৰুৱে তেতিয়া হ'লে এতিয়াতো সকলো সঁচায়ে হয় সেয়া চাবলৈ গ'লে শুনা পাইছেনে
হয় হয় শুনা পায় আছো
হয়
হয় শুনা পাইছে
পাইছোঁ পাইছোঁ
হেল্ল' হয় আপুনি কোৱা কথাখিনি হয় আপুনি কোৱা কথা কেইটা যথেষ্ট যুক্তি সম্পূৰ্ণ বা যুক্তিগত যদিও মানে দাৰ্শনিক সকলে এনেদৰে কয় যে সেই কাহিনীখিনি যোনখিনি কাহিনীত ৰামৰ বিষয়ে ৰামায়ণটো আমাৰ ওচৰত আছে বৰ্তমান ধৰক ৰামায়ণখন ৰামায়ণ খনক কিছু লোকে মানে কাল্পনিক কাহিনী বুলি কৈ দিয়ে হয়তো ৰাম জন্মই হোৱা নাছিল এনে দৰে মানে কিছু লোকে কৈ দিয়ে সেই সকল লোকক ত আমি এতিয়া ধক হালোৱা এছাৰি দি পিটিবও নোৱাৰো হ'লেও তেওঁলোকক মানে আমি বুজাবও নোৱাৰো
হয়
মানে সেইবাবে মানে তেওঁলোকৰ ওচৰত যদি কিছুমান প্ৰমাণ দিব পাৰো যে এইটো প্ৰমাণেই কয় যে ৰামৰ অস্তিত্ব এইটোৱে প্ৰমাণ তেনেকুৱা কিছুমান প্ৰমাণ বৰ্তমান সময়ত আমাৰ ওচৰত আছে বুলি কয় বহু দাৰ্শনিকে আপুনি কি ভাবে এই বিষয়ে
আছে বহুতো তেনেকুৱা প্ৰমাণ আমাৰ ওচৰত এতিয়াও দেখিবলৈ পোৱা যায় যেনে আমাৰ ৰামায়ণখন
হয়
ৰামায়ণখনত লিখা মতে বাল্মিকীয়ে তেওঁৰ জন্ম হোৱাৰ আগতে ৰামায়ণ খন লিখি উলিয়াইছিল লগতে এতিয়া যিবোৰ মন্দিৰ মন্দিৰ আছে তেওঁৰ ওপৰত ভগৱান ৰামেই হওক হনুমানেই হওক তেওঁলোকৰ আগৰ পুৰণি ৰামৰ বা হনুমানৰ বহুতো বস্তু তাত দেখিবলৈ পোৱা যায়
এতিয়া যদি আমি সেই হিচাপত চাওঁ আমাৰ যোনটো থিতাত এশৌ সিদিনা প্ৰতিষ্ঠিতা প্ৰতিষ্ঠা হোৱা আমাৰ ৰাম মন্দিৰ। সেই ৰাম মন্দিৰ ভাগৰ কথাও আমি তেনেদৰে ক'ব পাৰি যে ই এটা জীৱন্ত বা এটা জীৱন্ত উদাহৰণ যে ৰামৰ অস্তিত্ব কিমান সত ত্য কিমান অসত্য তাক লৈ। আপুনি শুনা পাইছে? বাপ, হেল্ল' বাপ। হেল্ল'। হেল্ল'।